কি বুলি কয় হেৰি তোমাৰ কি কৈছিলা
মই সেই কথাটো কৈ আছো ঘাঁ ধলা কথাটো
অ তাই যত
তাৰপিছত তাই মেছেজ কৰিলে মোৰ বোলে এইটো গলটি একো ডাৰেক নাই ইনডাৰেক নাই বোলে
এনে এ এইবিলাক ভাল নি চোৱা এজনী ছোৱালী কেতিয়াও তেনেকে নকৰে সেই বিলাক কাম যোনবিলাক ক'ব হয় যে সেইবিলাক আৰ ডি শৰ্মাই হ'ব
অ অ হয় ঠিকে
গম পলা নাই
ভালো
আহ
এ বহুত আছে দুগৰ শৰ্মাদাক চিনি পাও নহয় তুমি চাকে ভাল সময়ক গগৈ ভালকে চিনি পোৱা
অ সেইটোয়ে
সেইটোৱেই কথা
এইবোৰ গোটেই আমৰ আছিলে গোটেই লেপালিএজনী কিন্তু এইবোৰ
কি বুলি কয় চীতক কৰা বুলি কও চিত
আহ
মানে থগিলে
আহ
কি কবা?
অ তুমি উপাধি কি লিখা?
মই ভূঞা লিখো
ভূঞা
ভূঞা
উ তোমালোকৰ শইকীয়া
শইকীয়া তাকে শইকীয়া উপাধি দি তুমি তেতিয়া।
উম মাৰমনিয়ও শইকীয়াই।
নয়ন শইকীয়া মই বাপেকৰ নামটো আজিলৈকে নাজানোঁ নহয় সূন্যাই কৈছো দেৱেন শইকীয়া দেবেন শইকীয়া মই মানে সিহঁতক ঘলে গৈ থাকো আজিলৈকে মই সিহতৰ বাপেকৰ নামটোৱে নাজানোৱে। আৰু এইবোৰ মানে তোমাৰ একোৰ সুধি থকা ধৰ্য্য নাই নহয় মই। বেছিভাগ কাম কৰিবলৈ সিফালে য়াও নয়নহঁতৰ ঘৰ ভাৰা ঘৰটো সোমোৱা মোৰ সেইখিনি তাৰ আৰু ৰবা এই নয়নহঁতৰ কাষৰ ভাৰাঘৰ কাষৰ সিয়াত যে ল'ৰা এটা থাকে কাকো কাকো চিনি পোৱা নে নোপোৱা
গম পাইছো
কাকো সেইটো কাকো মোৰ খুৰী ভাগৰ আহ ভাগিন নে কি হয়।
উম।
এই কাকু কাকু
উম
অ এই কাকো আমাৰ খুৰীৰ ভাগিন হয় মই যাও কাকো ঘলেও আগতে যাও।
তুমি আগতে ক'ত পঢ়া।
মই আগতে জাতীয় বিদ্যালয় বিহ পুৰীয়া
বিহপুৰীয়া বিশ্ববিদ্যালয় মই আমাৰ ইয়াতে পঢ়া আমাৰ যগত্তমহা বিদ্যালয় তাই কৰিছিলে তাতে পঢ়া
অ অ অ অ
অ চৰকাৰি তাৰপিছত ইষ্টৰ্ণল দিলে
ফুৰ্তিৰ ললা আছে সেইখন
উম
নিজৰ ইচ্ছা নাম ফূৰ্তিত লৈছিলা
এ ফূৰ্তিত লয় নি ঘৰৰ মানুহ
ঘৰৰ মানুহ তাকে আৰু তাতে মাছটোবোৰ গৈ থাকে নহয়।
অ বহুত আহে আমাৰ ভন্টিও আছিলে যে।
অ তোমাৰ ভণ্টিও আছিল দে।
ভন্টি আছে আমাৰ যোনজনী যে এইবাৰ শিল্পী শিখা শইকীয়া
অ অ
গম পাইছা নে
পাইছো এই বগাকে ছোৱালীজনীৰ কথা কোৱা নাই জানো
এই কোন এইৰি এশ ভিতৰততে এশ পাইছিলে
অ অ সেজুল নহয় নেকি তোমাৰ।
আহ
সেইজনীৰ সেইজনীৰ কথা কৈছা নেকি
অ অ এই এইবাৰ যে হেৰিৰ কি বুলি কয় হ
এই এই সমৰ্না জনাইছিল দে যে অ বুজি পাইছ বাৰ ত তোমাৰ ওচ কে পাৰ্চণ্টেজ তোমাৰও চাগে পাত তুমি চাগ
মই মই তলত
অ ভণ্ন্দি কে
অ সেই ইমান আৰু এনেকে পায় নি বাৰু
সেইটো কৰ বাবু
চবে কি নহ নহয় এ চোৱা ছোৱালী বিলাকে গোটেই বয় মই দেখিছো ন গোটেই দিন ৰাতি ৰাতি চব পঢ় লৰাবলাকে গোটেই দিন পৰীক্ষা একগামখন পৰে সিহঁতকে বেছি ভ ল ৰিজাল্ট হয়
বিিতৰত কি হয় স আচলি এইটোহে চুকে আকৌ এদিনৰ আগত পঢ়ি পেলাই
সেইকাৰে গোটেই বছৰটোো যদি গুৰুত্ব দি যদি এশৰ ভিতৰত দশৰ পায় সেইটো কোনো নম্বৰ বুলি নকয়
যোনে এদিনৰ আগত পঢ়ি নমব পাৰে নম্ব বুলি ক আমি এ বৌ গোটেই চপচ লেকে মই ইংলিছোতিিয়া মৰত আগত কি ভূত মূৰত কি পোক সোমালে নো
উম
একদম তোমাৰ চাইন্সত পঢ়িমোলো
উম
এইফালে মই আঠশ মানুহ ভালকে মই মানে এই অ ফাটি গৈছে বেছকে তোমাৰ এই ফিজিক্ চ কে মিস্ত এ
উম
একদম কৈছু ন মানে কি ক'ব বিচাৰিছে গম পাইছে চাগে
উম স্কুটি পাবাৰ নাই
নাই নাইেভেণ্টি পাৰ্চটেজ
অ আমাৰ ই নয়নমণি চছেভেনটি নাইন
তাৰ সি এ অকমানৰ কাৰণে নাপালে দুই নে তিনি নম্বৰ কাৰণে নাই পোৱা
ত কথা বেয়া হৈ আছিলে চাগে
এইটো আশীৰ্বাদ দিব এতিয়া
উম
আগতে তোমাৰ ষাঠি বাাৰ দে এতিয়া আকৌ আশী কৰিলে
আচ্ছা কিমানৰ পৰা কিমান পালেগে আমাকতো নিদিয়ে যা
তোমালোকক নিদিয়ে নেকি
উমহু
অ
আৰু ফৰ্থ চাবজেক্ট নাই
অ চবতে নম্ব অ আমি মানে যেন
অ এম চি কিও মানে তেনেকে নহয় মানে তোমালোকৰ সেই একৈশ নে তেইশ নম্বৰ নাছিল জানো পাচ মাৰ্ক অল চেভেন্টি ভিতৰত একৈশ হয় নাই
এ অল চেভেণ্টি ভিতৰত একৈশ মানে
মানে পাচ মাৰ্কটো চেভেণ্টি ভিতৰত একৈশ হয় নাই এশ ভিতৰতহে মানে হয় নাই
অ হয়
এতিয়া তোমাৰ চেভেন্টিৰ ভিতৰত টুৱেণ্টি থ্ৰী পাবই লাগিব অ পামতো এই হেইটো তলত আছে এই বেঞ্চখনৰ তলত আৰ্মি বেঞ্চ খনৰ হেল্ল' হেল্ল' অহ শুনি আছো কোৱা
ঐ তাকে এ বাকী তোমাৰ লগত তেতিয়া হ'লে এল লাগিব
উম এল মানে ভালকে লাগিলে
হুম
ফৰ্ট চাবজেক্ট নাই যে
তোমাৰ সেইটোৱে দিগদাৰ হল ফৰ্ট চাবজেক্ট নাই
মই এতিয়া যোনকেইটা পৰীক্ষা এইকেইদিনত দি থৈ আহিছো মোৰ গোটেই কেইটাই যে ফ'ৰ্ট হব সেইটো মই গম পাইছো উ
এইকেইটা নে
গোটেই কেইটা ফুৰ আ হ
অকন চাগে পঢ়াই আনে
এ কি দিবা পিছ
আৰ্টচত বহুতে ইজি বুলি কয় কিন্তু জানো আৰ্টচৰ বিষয়বোৰ ইমানো ইজি
অ মানুহে যে কয় আৰ্টছ আৰ্টছে
আছেই মোৰ আৰ্টছত যোৱা মানুহে কয় তুমি কত আছা তোমাৰ কি কি আছে
কি মোৰ আছে তোমাৰ এন্থ্ৰপলজি আছে
অ এই গ মাধুই মাছ
অ পলিটিকেল আছে এডুকেশ্যন আছে বিহু আছে
বিহুতো বাৰু ঠিকে আছে
উম
ত্ৰিছ মানহে লিখিব লাগে বিহু
উম এতিয়া ফিফটি কৰি পেলালে আমাক বহুত বেয়া কৰিলে আমাৰ হেৰিয়লে
ফিফটি ফিফটি কৰিলে হে
উ চব চব চিষ্টেম বিলাক আমাৰ ইয়াতে সলনি হয় মেট্ৰিকতো সলনি হ'ল
আহ তো আমাৰ থৈছো তোমাক এইবছৰ মেট্ৰিক শুনা আকৌ আমাৰো তো মুখস্থ কৰি লিখিব পাৰিম
অহঁ
কিবা নতুন নৈতিক ওপৰত কি কৰিলে চব কনচপ্ট ৱাইজ দিলে মুখস্থ কৰি গলেও নহব
চব মানে বুজি পাব লাগিব বুজি লিখিব লাগিব
ক দিবম সেইকেই লছে ই এনে মুখস্থ কৰি যাম বুলি ভাবিছিলে সেইকেইটা কি অৱস্থা হ ভাব কচোন এ এটা প্ৰশ্ন বৰ বেলেগ প্ৰশ্ন আহছিলে কিবা ছোৱালীজনী মানে কিবা কাহিনী এডাল লিখিলে কাহিনীটো তুমি কি কি বুলি মতামত দিবা এই তেনেকুৱা এক এটা প্ৰশ্ন আছিলেক সীমা বেৰ দিলে ওলাই আছিলোঁ এইবছৰ সমাজ বিজ্ঞান সমাজ বিজ্ঞানে আহিছে বে এইবছৰ
অঁহ সমাজ বিজ্ঞান যে আকৌ যে বহি খ খ মানে যে হেৰিখন
অঁহ কিবা এটা বহুত মানে ফেমাচ হৈ আছিলে এইবাৰ প্ৰস্ততি খন
অঁহ যোৱা বছৰ সমাজ বিজ্ঞানে নম্বৰ বঢ়াই দিছিলে
এই কিবা পেপাৰৰ কাৰণে কমাই দিছিল বঢ়াই দিছিলে
উম
উম
অহ অহ তাৰপিছত ভাত পানী খালা?
কি কৈছা? নাই নাই। মই দুপৰীয়া ভাত নাখাওঁ এই পিছ বেলা।
নোখোৱানি।
অলপ ডাইট কন্ট্ৰল কৰো বুলি ভাবিছো।
অহ নয়মণিৰ নিচিনা মানে মানু।
উম তাকে বাদ দিওঁ। বৰ শকত হৈ গৈছো অহ
উম।
তাকে কমাও কি কৰিবা আও
হে আহ আহ আজিকালি সকত হলে ভাও নিদিয়ে যে কোনেও।
এ মই এনেকুৱা কিনা ছবি
কি কি কি খিনাৰ। আছে আছে।
কি বুলি আছে?
জ্ঞানাগো বুলি আছে জ্ঞানাগো ভূঞা বুলি আছে।
তোমালোক কাৰ লগৰ? তোমালোকৰ ভন্টি এজনী আমাৰ স্কুলত পঢ়িছিল নি?
মোৰ ভণ্টি?
অহ।
মো ভণ্টি নাই পঢ়া। মো ভণ্টি নিকেতনতে পঢ়ে।
এ কালি লিখাই দিম
এই নৱজিত বুলি কয় ইলেভেন ন।
ঔ গম পাইছো এইবাৰ যে নতুনকে যে আহিছে যে অলপ কে কিবা ধৰণৰ যে ফটো বিলাক যে দি থাকে।
বুজি পালা তেতিয়া হ'লে। অহ মই এটা কথা শুধো তাৰ গাৰ্লফ্ৰেণ্ড এজনী আছে নেকি তাত? তুমি খবৰটো ল দিব পাৰিবা নেকি বেয়া নাপোৱা যদি?
মই নামাতোৱে নহয় এইবিলাকক।
তোমাৰ ইলেভন কবা চিনাকি আছে জানো?
সেই খন কিহৰ চেকচন কি?
ই ইংলিছৰ?
ইংলিছৰ নাম সুধি চাম বাৱ।
অহ মানে সি মানে তাত মানে সি নিজে জোৰ যবস্তি লৈছেগে। এতিয়া খবৰ পাইছো তাৰ তাত কোনোবা আছে।
এতিয়া ঘৰ মানুহে নিদিয়ে নি?
নিদিয়ে তাত দিবলে নিদিয়ে মানে ঘৰৰ অৱস্থা সঁচা এটা কৰিলে ইমান ভাল নহয় তেনেকে পঢ়াব পৰাকে।
অ'
চবেই শাক দিছিলে তাত ল'বলে।
উম।
কিন্তু সি তা যো কাজিয়া কৰি মেলি তাত লৈছেগে হেদিনা।
মো মানে মো খুৰীৰ খুৰীৰ এ ভনীয়েকৰ ল'ৰা।
খুৰীৰ ভনীয়েকৰ লৰা।
মাহি হ'ব মাহি হ'ব নেকি অ' মাহি হ'ব।
উম।
মই মোক বাই মানে সুধিছিলে। মই আকৌ মোৰ ইমান কন্টেক্ট নাই নহয়।
অ' নহবা তাক লৈ আহিব মানে তাক।
আনিব তেতিয়া নোৱাৰে ন পইচা দিলেই ন কিমান হাজাৰ।
উম হয় বাও।
তাকে সি মানে ছোৱালী গৈ ছোৱালী কাৰণে গৈ তাত পালেগে।
উম।
আৰু এটা আছে তিনিন বুলি
কিনে
এই তি তাৰ গাৰ্লফ্ৰেণ্ডজনী তাতে বহে
এ গোপিত নিব গম পাবলৈ হ'লে গম পাব এইবাৰ যোনবিলাক ফাৰ লৈ বিলাক আহিছে কিবা এটা বৰ বহুত হোৱা
বৰপুত আকৌ এক যথাৰ্থ কৰিলে বোলে। গোটেই কেইটা দম থকা লৰা বোলে অকল মাষ্টটোৰ আগতো বোতেে যি টি কথা কৈ থাকে
কোনে আছে?
এই যথাৰ্থ যে
আহম
কি কৈছিলে?
উ একো হ'ব নোৱাৰে। এয়াই বহুত পৰক নহয় আমাৰ আতথকেইটালে
এ পি যে গছু কি পালাই আৰু তোমাল গ গ আৰু এই ৰাহুলৰ ৰাহুল হততো ৰাহুলতো বহুত ওপৰত
এই সেই বহুত দাদা দাদা বুলি আপুনি
উ
এই নৱ হ যে গৈ আমাক মাৰিছে অ' ব দাদা আমাৰ পায় সহঁতে মাৰে দমনিচ চাও কিচোন
তোমালোকৰ লগাইছি বে উ এই ৰাহুল ৰাহুল তাৰপিছত এহেনকেইটা মানে আগৰ পৰা পঢ়া যে
অ' একো কৰিব নাই।
আৰু দাম আৰু চলা এটাও পঢ়ে উ তোমাৰ নামটো নাজানো তাৰ কি আছিলে।
পুষ
আমাৰ পিয়ুষ নে কিয় আগতে নিকেতনত পঢ়া বিহপুৰীয়া
পিউজক চিনি পোৱা নি
তাৰ না মই নাজানো কিন্তু মই তাক চিনি পাওঁ। নাম মাজিলৈকে নাজানো তাৰ হ'ব।
উ
জানে নহ লৰাবোৰে চিনি পালে নানহে কিন্তু কোন নাম নাজানে নহয়।
উম।
প মানে।
উম।
কিন্তু তাৰ নাম নাজানো, এই অলপ মুখখন নাকটো দীঘলকে।
উম মানে এইবছৰ মানে